হেল্ল'।
শুনিছ নে?
অ', অ', শুনিছো।
কি কৰি আছ?
এয়া আছো এনে তই?
মই এয়া এনে আছো
ভাত খালি? কিহে খালি? উম, খালো, কিহে খালি ভাত?
ভাত এ পঁইতা ভাতেই খালোঁ।
অ'।
আলু চালু, আলু পিটিকিলোঁ।
তাৰপিছত কঁঠাল গুটি ওলাইছে কঁঠাল গুটি পিটিকা। তাৰপিছত সেই তেনেকৈ আৰু মাছ গৰৈ মাছৰ পোৰা।
অ', অ'।
সেই তেনেকেই তই খালি নাই? অ', ভালেই লাগে, তই খালি নাই?
উম, খালোঁ। মোৰ মাংস আছিলে খাই মাংস।
অ'। তাকে। তহঁতৰ ফালে বৰ সবাহ পাতিছে নাই?
হেল্ল'।
তহঁতৰ ফালে বৰসবাহ পাতিছে নাই?
অ', পাতিছে পাতিছে।
পাতি গ'ল নে কি? অ', ভাওনা চাওনা পাতিছিলে নে কি?
উম', পাতিছিলে
কিহে পাট কি ভাওনা?
হেৰি
অ', তহঁতৰ তাত দক্ষ যজ্ঞ পাতিলে নেকি?
উম, দক্ষ যজ্ঞ অ'।
অ', মই সেই এৰি অহা দেখিছিলোঁ।
মই পাহৰিলোৱে মনত নাথাকে এইবিলাক।
অ', মই তোৰ সেই আলোকচিত্ৰ দুখনমানত দেখিছিলোঁ।
অ'।
তাকেহে বৰসবাহ উঠা নাম গালি নাই?
উম গালো, গালো আমাৰ গাঁৱৰ গোতেই ল'ৰা খিনিয়ে গাইছে।
অ'। তাকেহে।
তেনেকে ভালেই লাগে গোটেইখিনিয়ে উঠা নাম গালে।
উম, ভাল লাগে। আমাৰো সে তেনেকেই হেৰি যে উম, গোটেই লৰা খিনিয়ে উঠা নাম গাইছে ছোৱালীখিনিও তেনেকৈয়ে উঠি ল'লো তাৰপিছত আকৌ গাঁৱৰ সেইৰিখিনি মানে খুৰী নৱহতি চিঞৰ বাখৰ হুলস্থুল নামত।
ত' নাম গালি নাই?
উৰুলি, গালোঁ গালোঁ। আমি চিঞৰা পাৰ্টিহে চিঞৰিছো আৰু।
ঠিকে আছে, ঠিকে আ
তাকেহে তাৰপিছত আকৌ। সেয়াই আৰু।
আৰু আজিকালি কি হৈছে গম পোৱা নাই আজিকালি মানুহবিলাকে এই কিছুমান ঠাইত মানে দেখিছোঁ আওঁ।
বৰসবাটোত এই মাইকী মানুহ বিলাকে চাহ দিবলৈও নাযায় দুজনী মানে দি থাকে অনবৰতে।
তেনেকুৱা হয় আৰু।
অ', কাক উপানে কি
কাপোৰ লৈ বেয়া হব ঘামিব নহয়।
সেইবিলাক কিছুমানৰ অৰ্থন্তই নুগুচছে।
উম।
আমাৰবিলাক গাঁৱত বাৰু সেইবোৰ নাই আমাৰ গাঁৱত একদম বহুত মিলা প্ৰীতি।
হয়, সেই তেনেকুৱাই চবে মিলি মিলা প্ৰীতি কামটো কৰিলেই হয়।
অ', তাকে আ এই এইফালে দেখিছোঁ মানে অকণমান আমাৰ আগৰখন গাঁৱত। হেৰি উম, কি কয়। মাতে যে এনেকৈ ওচৰৰ গাঁওঁ বুলি আমাৰবিলাককো।
অ'।
তাৰপিছত তেতিয়া যাওঁ গৈছিলোঁ তাৰপিছত। তাত দেখিছো দুজনমান ম মাইকী মানুহ এই চাহ জলপান চব দি আছে। কিছু মানে বেলেগৰ বেলেগ বাকীবিলাকে বহি আছে নামেই গাই আছে। যোৱা মেলা নাই মানে আলহীৰ নিচিনাকে বহি আছে। ইমান ডাঙৰ বৰসবাত অ', নাই জানা। আৰু সেই ডাঙৰ ল'ৰাখিনিও সেই উঠা নাম বা কিবা এইবিলাকত মানে অংশগ্ৰহণ নকৰিলে। অকল সিহঁতৰ ফোনটো লৈ ৰাস্তাত ঘূৰি ফুৰিছে এইবোৰ ভাল নালাগে নহয় হয়নে বাৰু।
হয়, হয়।
ৰাস্তাত ঘূৰি ফুৰাটোৱে কথা নহয় নহয় মোবাইলটো লৈ লৈ। গাঁৱৰ বৰসবাহটো এবছৰত এবাৰেই আহে যাব লাগে ভালকে।
সেইটোয়েই।
আমাৰ ভাওনাটো ভাওনা গোটেই গাঁৱৰ ল'ৰাখিনিয়ে ভাও লৈছে। কিমান ভাল লাগিছে সৰু সৰু ল'ৰা ছোৱালীয়ে খিনিয়ে ভাও লৈছে।
হয়, হয়। আমাৰ সৰু সৰু ল'ৰা ছোৱালীয়েে ভাও লয় বাৰু।
উম। তাকেই তহতৰ ফালে বতৰ কেনেকুৱা?
এবাৰ গৰম এবাৰ ঠাণ্ডা বৰষুণ দিয়ে।
নকবি আৰু।
উম।
বতৰৰ কাৰণে বহুত বেমাৰ আজাৰ হ'বলৈ লৈছে।
হয়, তেনেকুৱা হয়।
বহুত বেমাৰ আজাৰ হ'বলৈ লৈছে গম পাওঁনে এতিয়া কালি। আগবেলা ৰ'দ দিলে পিছবেলা বৰষুণ দিয়ে এনেকুৱা হৈছে দেখোন। এনেকে হ'লে বতৰৰ মানে বেমাৰ আজাৰবোৰ বেছি হয় আকৌ। কামবিলাক কৰিবলৈও মন নাযায় প্ৰতিটো কাম এতিয়া ৰ'দ দিছে বুলি আকৌ কিবা এটা নকৰিবি।
তাৰপিছত এলাহ লাগে পথাৰৰ দিন ইফালে
অ', ইফালে পথাৰৰ দিন তহতৰ ফালে মাতি চা
নাই পানী বহুত হৈ আছে।
অ' অ'।
ক'ত ৰোবলৈ হ'ব এইফালে ৰুইছে বাম মাটিখিনি।
অঁ অঁ। তাকে আমাৰো সেই দ মাটি বাম মাটি এনেকৈ চব কহাই মেলি থৈছে আৰু ৰোৱা নাই।
অ', অ'
তাকেহে ফুৰিবলৈ মেলিবলৈ ক'বালৈ গৈছ নে কি
নাই
অ', অ'
গৰমটো বেছি যে
গৰমটো বেছি উম তাকেহে
তই গৈছ নেকি
মই তেনেকে নাই যোৱা বাৰু এই শিৱসাগৰৰ ফালেই এপাক গৈ আহিলোঁগে!
অ', কি, কি চালি
তাতনো কি চাবি আৰু ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ শিৱদৌল
আকৌ শিসাগৰ পুখুৰী শিৱদৌলৰ কাষতে শিৱসাগৰ পুখুৰীটো তাত মেত পুৰা হেৰি ফুলি আছে গম পাৱনে এইটো পদুম ফুল
তাৰপিছত আকৌ তলাতল আলোকচিত্ৰ মাৰিছিলোঁ! অ', আলোকচিত্ৰ তুলিছিলোঁ নহয়!
উম
মই দিছিলোঁ বাৰু সমাজ মাধ্যমত
উম ইমান এটা অসমীয়া নকলেও হয় নেকি মই কোৱা নাই বাৰু অ', চাবলে নহ'লে চাগে শুনিছনে নাই
কি
নোৱাবলৈ পোৱা নাই ইমান চাবলৈও নহ'লে বাৰু
উম
হ'লেও দি থ'বিচোন ফটোবিলাক
হ'ব বাউ
বাকী মাহঁতৰ ভাল
উম! ভাল
গৰম কেনেকুৱা হেল্ল' হেল্ল', গৰম কেনেকুৱা হেল্ল'
শুনি আছোঁ!
ক' আক'
কি
কি হ'ল আক' খং উঠিলে নেকি
নাই উঠা
উম
গৰম এইফালে বেছিয়েই অকণমান
অ' আমাৰ ফালেও বহুত বেছি ৰাতি আকৌ ঠাণ্ডা হৈছিলে! বৰষুণ আহিছিলে! এতিয়া আকৌ ৰাতিপুৱা পৰা আকৌ আৰম্ভ হলেই ব বাকী ক'ত, ক'ত গ'লি হেল্ল' উ ন ন কেনেকুৱা লাগিলে জেগাবিলাক গৈ
ভালেই লাগিলে তাকে মৈদামবোৰও দেখিলোঁ
অ'
ওম তাৰ মৈদাম বিলাক আজিকালি ভাঙি আছে যে সেইকাৰণে যেনিবা কিছু কিছুমান কিছু কিছু জেগালৈ যাবলৈ কিছু কিছু জেগালৈ যাবলৈ দিয়া নাই আৰু
উম চবলৈকে যাবলৈ নিদিয়ে ন
উম তাকে তোমাৰ কৰবালে যোৱা প্লেন আছে নে কি
উম আছিলে তেজপুৰলৈকে যোৱাৰ কথা ভাবি আছিলো
হম
চলগছেনে
অ
উম
সেইয়া তহঁতৰ ঘৰ ফালে ভাল
ভাল ভাল
উম আৰু ভাল লছ
তহঁতৰ
ভালে
অ' মনটোহে বৰ বেয়া পাইছ বহুত ঘাম ইছোঁ পতি ক হেল্ল' হেল্ল'
উম শুনি আছো
হেল্ল'
শুনি আছোঁ বোলো বাৰু হ'ব দে নহ'লে